অ, শুনা পাইছা নেকি?
হেল্ল'!
হেল্ল'!
হেল্ল'!
হেল্ল'!
এইটো শুনি আছে
শুনা পাইছে নেকি?
অ পাইছো। কোৱা এডুকেচনৰ ওপৰত কবা নেকি?
হা হা?
ইডুকেশচনৰ ওপৰত কবা।
অ অ।
শিক্ষা মানুহৰ জীৱনত বহুত দৰকাৰী।
বহুত
হা?
বহুত গুৰুত্বপূৰ্ণ
হেল্ল, গুৰুত্বপূৰ্ণ ব স্তু শব্দ এটা
শব্দ এটা
আৰু
শিক্ষা মানুহৰ জীৱনৰ ভিত্তি মানুহক জ্ঞান দেখাত আৰু ভাল বেয়া বুজিবৰ ক্ষমতা দিয়ে।
বুজিব ক্ষমতা থাকে জ্ঞান আহৰণ ৰ বাবে শিক্ষা লাগে।
লাগে। উম শিক্ষা শিক্ষিতা মানুহে এজন ভাল নাগৰিক হয় আৰু
হয় শিক্ষা নাথাকিলে আজিকালি জীৱনত কোনো মূল্য নাই, হয় নে? শিক্ষা নাথাকিলে
বৰ্তমান অ', বৰ্তমান যুগত তো টেকনলজিয়ে শিক্ষাৰ পদ্ধতিৰ পৰিৱৰ্তন কৰি দিছে। অনলাইন ক্লাছ, এডুকেচন এপৰ জৰিয়ে সিখন আৰু
কম্পিউটাৰ জানিবৰ কাৰণে আৰু ফৰ্ম ফিল আপ কাৰণে মানুহক এ উম পত্ৰ চিঠি পত্ৰ লিখিবৰ কাৰণে এ সেৰি লাগে
অ', হুম হুম। অনুশাসন অনুশাসন ছাত্ৰৰ জীৱনৰ সফলতাৰ
তুমিতো শিক্ষা দেখা পৰা কিমানলৈকে পঢ়িছা?
কি পঢ়িছা? মই টুৱেলভ কমপ্লিট হ'ল, ফাৰ্ষ্ট চেমতে আছো।
হয় অ', মোৰো তোমাৰ ওচৰলে তেনেকুৱাই।
আচ্ছা, আচ্ছা।
কৰিলো কেই বছৰত
অনুশাসন অনুশাসন ছাত্ৰ জীৱনৰ স অ'। অ', অ', এইটোৱে শিক্ষা থাকিলে মানুহ নহয় হৈছে। সেটো কাৰণে ভাল শিক্ষাটো নকৰিব লাগে আৰু ডিজিটেল শিকা কম্পিউটাৰ সেইব বোৰ ভাল অ', কৰিব লাগে।
শিক্ষা হ'ল এই যে উম, টিচাৰ হ'ব লাগিব, শিক্ষক হ'ব লাগিব।
অ', এইটো ন
সেটোও নহয়, শিক্ষাৰ বাহিৰে বহুতো কাম আছে।
কাম আছে। হম কাৰণ অনুশাসন জীৱনৰ সফলতাৰ মুখ্য চাবি চময়ৰ সঠিক ব্যৱহাৰ দায়িত্ব বাদ আৰু ভাল আ, আচৰণ গ ঘৰি তুলিবলৈ কৰে।
হয়। শিক্ষাই মানুহৰ
ঘৰ ঘৰত বহি উম' অনলাইন শিক্ষাই ঘৰত বহি পঢ়াৰ সুবিধা দিয়ে কিন্তু ইন্টাৰনেটৰ ওপৰ অতিৰিক্ত নিৰ্ভাদ নিৰ্বাৰতা
হয় আগতে শিক্ষা নোহোৱাৰ কাৰণে মানুহে চাকৰি বাকৰি পোৱা নাছিলে।
অ', সেইটোৱে চাকৰিৰ কাৰণে কষ্ট কৰিব লাগিছিল এতিয়া। এতিয়া চব যিমান বেছি শিকায় সিমান ভাল চাকৰি।
হয়। শিক্ষা ভাল স্কুল হয় ভাল কলেজ
জ্ঞানী জ্ঞানী আৰু দায়িত্ববান হয়। তেওঁলোকৰ ছাত্ৰ ছাত্ৰবিলাকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ যোগাই আৰু আৰু জীৱ পথ প্ৰদৰ্শন কৰে।
নহয় ব্যৱহাৰ আৰ চাৰ ব্যৱহাৰ শিকা কথাকি গম পায় কথা বতৰাত তে গম পাই কোনে কিমান দেখা পঢ়া কৰিছে।
উ' আজি ডিজিটেল যুগতো কম্পিউটাৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। টেকনলজি বুজিবলৈ আৰু।
হয়
সফল সফল।
ধৰি লওক ক'ৰবাত বহুত দূৰত গ'লে এখন কৰবাত লিখা থাকিলে সেইখন পঢ়িব জানিব লাগিব কি লেখা আছে।
অ'
সেইটো কাৰণেও শিক্ষা দৰকাৰ তেনেকুৱা।
সদায় শাৰীৰিক আৰু মানসিক বিখ্যাত সাহায্য কৰে।
খেল হয় খেল আদি কৰি বিভিন্ন ধৰণৰ ক'ৰবাত যাবলৈ হ'লে শিক্ষা আমি
কে আৰু আয়োজন নহয় ভাল মূল্যবান গঠন
আমি মোবাইলটো আমি কথা পা তি আছোঁ যিটো দুৰ্ভাগ আমি কথা পাতি আছো যিটো দুৰ্ভাগ সেইটোতো আমাৰ শিক্ষাই লাগে।
হুম হুম।
কি ব্যৱহাৰ কৰিবৰ কাৰণে
শিক্ষাই ব্যক্তিক ভাল লাভ কৰিবলৈ য যোগ্য ক
উম হয়। শিক্ষা বহুত
এ আইৰ সাহায্যত বাক্য গেইটাৰ এইখন দ্ৰুত উম।
মানুহে শিক্ষা আচলতে মানুহে এ লগত লৈ যায় হয়নে? ধন - সম্পত্তি মানুহক এৰি থৈ যায়।
আৰ অধি
শিক্ষা লাগে, শিক্ষা কোনেও কাঢ়ি নিব নোৱাৰে।
দাই
হয়। আৰু হেল্ল'?
অঁ।
অ শিক্ষা আমাক লাগে বিভিন্ন ক্ষেত্ৰত।
আমাক যদি শিক্ষাটো পা গ্ৰহণ কৰিব উম উ
তাৰপিছত
পিছত
হয় আগতে শিক্ষা তাৰ পিছতহে কৰ্ম।
হুম হুম। আগত শিক্ষাৰ কিমান প্ৰব্লেম এতিয়াতো আপোনাৰ ডিজিটেল জামানাৰ দি
শিক্ষাৰ পিছতে আমি খিন উম স্কুল, কলেজ পঢ়াশালি, শিক্ষাৰ পিছতে আমি আগবাঢ়িব পাৰিম নিজৰ কৰ্ম জীৱনলৈ। শিক্ষা নোহোৱাকৈ আমি কোনো এটা কৰ্ম কৰিব নোৱাৰোঁ। না বাহিৰত যাব পাৰিম, না ব্যৱসায় আৰম্ভ কৰিব পাৰিম।
এইটোৱে আৰু
তেনেকুৱা।
গতিকে শিক্ষা আমাক লা
জ্ঞান কৰি দুৰ্বলতা চি চিনাক্ত কৰিবলৈ আৰু উন্নতি
পৰিৱেশৰ
হয় পৰিৱেশ পৰিৱেশৰ কথা জানিবৰ কাৰণে আমাক শি ক্ষাৰ বিভিন্ন ধৰণৰ কিতাপ আমি পঢ়িব লাগে। বৈজ্ঞানিক কিতাপ সামাজিক বিভাগৰ কিতাপ গণিত কিতাপ
সামাজিক
ইংৰাজী আদি কৰি।
জীৱনটো মানুহে অ সুন্দৰ আৰু গুৰুত্বপূৰ্ণ পৰ্যায়
হয়
আনৰ লগত নিজেও আলোচন আৰু মূল্যবান শিকে।
হয় শিক্ষা থাকিলে মানুহৰ সমাজৰ আগত উম ভাল এটা পৰিচয় পোৱা যায়। পৰিচয় পোৱা যায় মানুহে গুৰুত্ব দিয়ে। অ বেছি মানুহে, মানুহে সন্মান দিয়ে। শিক্ষা দীক্ষা মান থাকিলে আৰু অশিক্ষিত মানুহসকলক হেৰি অলপ বেলেগ এটা দৃষ্টিৰে চাই।
বেলেগ এটা দৃষ্টিৰে চাই।
চব কামত ব্যৱহাৰ নহয়। তেনেকুৱা।
দেশৰ উন্নতি আৰু প্ৰাগতিৰ মূল ভিত্তি শিক্ষাই নাগৰিকে হওঁক। আৰু সমাজৰ ক্ষেত্ৰত আগবদায় আগবঢ়ায়
আগবাঢ়ি যায় আৰু আৰু মনে বিচৰা ধৰণৰ কাম কৰিব পাৰি। নিজে বিভিন্ন ধৰণৰ
নিয়মতে পঢ়া শুনাৰ উম উম উম নিয়মিত পঢ়া শুনাৰ
পঢ়া শুনা থাকিলে স্কুলত শিক্ষকতা কৰিব পাৰি। পঢ়া শুনা থাকিলে মানুহক
ডাক উন্নতি হয় অহ পৰীক্ষাত, পৰীক্ষাত ভাল ফলাফল আৰ্জন আৰ্জনত আৰ্জনৰ সাহায্য কৰে উম
উম এটা ইনকামৰ পথ বাছি ল'ব পাৰি।
উম উম, অঁ। এজন শ শিক্ষিত ব্যক্তি নিজৰ অ দায়িত্ব বি পায় আৰু সমাজৰ এজন দায়িত্ববান নাগৰিক হিচাপে নিজক
হিচাপে ভালকৈ পৰিচিত আগবঢ়াই
হম। এজন শিক্ষিতা ব্যক্তিয়ে নিজৰ পৰিবাৰক লগ তেওঁ অভিদান দিয়ে অৱদান দিয়ে। সেইকাৰণে শি শিক্ষাৰ্থী শি ক্ষাতি আৰু প্ৰাকৃিতিৰ মূল, ভেটি বুল কোৱা হয়।
অ' হয়।
উম'
তেনেকুৱাই আৰু শিক্ষাৰ লাভ বহুত। উম দৰকাৰী।
উম তাই আমি ক'ব মানুহৰ যি- জীৱনৰ কাম যিটো হাৰি নাযায় আৰু জীৱনত- প্ৰতিটো ক্ষেত্ৰত আলোক প্ৰদান কৰে।
অ' শিক্ষা- শিক্ষা লাগে আমাক কমাৰ্চত শিক্ষা লাগে।